অঁ কি কৰি আছ?
এ মই এয়া থাই ঘৰ খাই পেলাই আজৰি আছো ঘৰতে আছো।
অঁ।
এনেই চাফা চিকুণ কৰিবলৈ সময় নাপাওঁ আজি দেওবাৰ দিনা অলপমান সময় পাইছো বোলো কৰি লওঁ কাম খিনি
অঁ হল কিবা কিবি কাম থাকেই যে
অঁ, সদায় বাকী তই কি কৰি আছ?
মই এই গৰু ওচৰলে আহিছো মানে
অঃঅঁ।
গৰু ব গোৱা বলাকে এই চব পথাৰ মানুহবিলাকে হাল বাই ছে তো
অ'।
গতিকে এতিয়া মানে চাই থাকিব লাগে মাজে মাজে কোনোবাই যদি হাল বায় মানে আমাৰ ইয়াৰ মানুহবোৰ মানে কি হয় যদিহে তাৰ নিজৰ জেগাত হাল বায় নহয়
অ'।
এতিয়া মানে গৰুটো সেই কোনো পৰা আঁতৰাই দিয়ে ক'ত দিছে নাচা এইটো এ ঘাহনি জেগাতো দিব পাৰে আকৌ বেলেগ জেগাতো দি দিব পাৰে মানে। এইেইকাৰ নাই এক ম
দীঘলকে লগাই থৈ দিব লাগে আকৌ
দীঘকে লগালে আকৌ বাকীবোৰ মানুহে গৰু দিব পাৰিব লাগিব নহয়।
হয়।
আকৌ দেউতাও গা ভাল নহয় মানে আজি তিনিদিন মানৰ পৰা গা বেয়া।
কি হৈছে?
এ জ্বৰ হৈছে কিবা কিবি এইটো ভাইৰেল জ্বৰ নে কি তেনেকুৱা হৈছে।
এ বতৰৰ কাৰণে হৈ জ্বৰ বহুত মানুহৰ হৈছে। আমাৰ-আমাৰ ফালেও মানে ঢেৰ আৰু।
তেনেহলে বৰষুণ দি বৰষুণ দি আছে, আকৌ ৰ'দ দিছে। সেই তেনেকুৱা কৰি থকাৰ কাৰণে হৈছে নেকি?
অ', সেইটোৱে, মই কালি এটা এই ব'বৰ কাৰণে আনি দিছো ফাৰ্মাচীৰ পৰা ঔষধ। জ্বৰ উঠিবই পোৱা নাই, মাথা বিষ।
অ', অ'।
এনে বৰষুণ দিছে নেকি তহঁত ফালে।
বৰষুণ অলপ আগত দিছিলে।
অহ।
গৰুৰ পোৱালী দিছে
একদম ধাৰাষাৰ বৰষুণ। ঢালি আছিলে অলপ আগত।
এ আমাৰ ইয়াত মানে তোৰ আজি কি হ'ল বতৰটো! মই এফালে গৈছিলোঁ বাৰু।
অ'।
পিছত মানুহ ঘৰ পাইছোঁগে বৰষুণ এই ৰাস্তালৈকে বৰষুণ দিলে। এ সিহঁতৰ ঘৰ পালেহি, আকৌ পাক মাৰি পেলে আকৌ ঘূৰি গুচি গ'ল।
অ' মই আকৌ সেই ছাগলী কেইটা পথাৰত দিয়া আছিলে বৰষুণ যাক ডাঙক দিয়া দেখি একদম সোনকালে গে খুলি দিলোগে
ঘৰ পাইছোহিহে বৰষুণ আহিলে তেতিয়ালে।
অকমান সময়তে একদম তিয়াই পেলালে কিন্তু।
অ' মোৰ মাততো ক্লিয়াই গৈ আছে নে বাৰু? অ' অ' ঠিকে আছে তাৰপা বাকী
হব ভালেই এ হাঁহ ক হাঁহ পোৱালি কেইটামান লগত লাগি আছো
অ তহঁতৰ সেই ফাৰ্মো আছে নহয় ন
অ অ ফাৰ্ম আছে এই হাহৰ
হাঁহৰ ফাৰ্ম আছে কিহৰ কিহৰ ফাৰ্ম খুলি থৈছো
হাঁহৰ খুলি থৈছো তাৰপৰা তোৰ ব্ৰইলাৰ ফাৰ্ম আছে লগতে কয়লা অলপো আছে তাৰপিছত আৰু তোৰ মাছ আৰু ছাগলী আছে ছাগলী ফাৰ্ম হিচাপে নহয় আৰু ঘৰতে পুহিছো অলপ সৰহকে আছে যেনিবা
আমাৰ এই ব্ৰইলাৰ পোৱালিটো আজি সোমাইছোঁ
অ কিমান হৈছে
তেৰশ
অ ঠিকে আছে তই লাগি থাক নে নে দেউতাহঁত লাগি থাক
নহয় আমাৰ দেউতাই আকৌ সেই মানে ব্ৰইলাৰ কয়লাৰ কিবা কিবি হলেও মানে টান পাই মানে সেইবোৰ বিষয়ে
এইটো
শুনা পাইছ নে হেল্ল'
অঁ শুনিছো এতিয়া ক
মানে আমাৰ দেউতাই মানে এইবোৰ খাই নাখায়ও যে মাছ মাংস।
অঁ
সেইকাৰণে এই ব্ৰইলাৰ কইলাৰ মাছ মাৰংস ওপৰত মানে হেৰি লাগি মেলি নাথাকে মায়ে মইে লাগো আৰু।
অ কষ্ট ভালে মান কষ্ট হয় কিন্তু দেই।
ভালেমান কষ্ট হয় মই কাম এটা কৰোঁ মানে যেতিয়া পোৱালিটো ভৰাব ন তাৰ পোন্ধৰ দিন মানলৈকে মানে নিজে ধৰ মই আছো মা লাগি মেলি থাকো আৰু।
অ
বাকী যেতিয়া দয়াখিনি ডাঙৰ হয় কষ্ট বেছি হয় ন তেতিয়া এতিয়া মানে বেলেগ মানুহ হাজিৰালৈ লগাওঁ ধৰ ডেইলি তিনিশ বা চাৰে তিনিশ টকা দিওঁ।
অঁ ভ আমাৰ আকৌ মই অকলে লাগিব লাগে যে।
অ অ
কঁকালৰ এটা ছাইত বিষ হৈ গৈছে মই বেটমাৰিহে থাকো।
অ অকলে ইমান খিনি কভাৰ কৰিব পৰা নাই।
অ কৰিব লাগে আৰু উপায় নাই মই তাৰপিছতেটো ওচৰৰ লৰা এটা আছে সি মানে মই থাকো কাৰণে সি মোৰ লগতে কথা চথা পাতিবলৈ আহে লাগি মেলিও দিয়ে।
অ অ
তাৰপৰা তোৰ তাক যেনিবা ত কেতিয়াবা কিবা এটা কিবা এটা মই সহায় কৰি থাকো। আৰু ঘৰত ধৰি লও ব্ৰইলাৰ চইলাৰ মৰিলে তাকো মাতো খাবলৈ মেলিবলৈ। আৰু সি এনে থকা ল'ৰাহে কি ভালে পায় মোৰ লগত আহি পেলাই কথা চথা পাতি থাকো আৰু কাম কৰাও হয়।
সেইটোৱে লগে ভাগে তেনেকুৱাকে লগ থাকিলে ভালেই ৰচোন কাম বন কৰিবলৈ ভালেই পায় ভাল লাগে ন
অ সেইটো আমনি নালাগে যে।
সেইটোৱে সেইটোৱে
ত তহঁতৰ কোম্পানী নে কি?
আমাৰ কোম্পানী অ কোম্পানীয়ে জলা কলা দেখুৱাই দিছে।
কি হৈছে। উম লছত আছো নি?
এ লছত আছো বুলি কব নোৱাৰি মানে কি হল সেই যোৱাবাৰ যোৱাবাৰ নহয় এইটো আমাৰ এতিয়া পোৱালি উঠোৱা বেছি দিন হোৱাই নাই। কিন্তু মানে বহু কেইদিন বৰষুণ দিলে ছাল ফুটিলে।
অহ।
চাল ফুট পেলাই গোটেই। পানী সোমাই। কইলা কিছুমানে বেমাৰ হ'ল। আকৌ মাজতে যাকজ। ব দিছিলে মনত আছে নাই টো।
কি কৈইছিলে বতাহ।
প বতাহ হজাকে দিছিলে মাজতে।
অহ অ।
বহত চাল উোৱা লৈগল।
এ তহঁতৰ মুকলি যে আচলতে।
সেইটোৱে হয় আৰু কৈষ্ণৱী কণত। ইমান নাইয়ো ন।
অ আমাৰ আগতো এতিয়া বাহনিখন আছে। চাৰিওফালে অলপমান। ৰক্ষা পৰি থাকে বতাহ পা। কিন্তু এই এটাই বেয়াতটো বাঁহনি চাহনি থাকিলে সাপ খুব হয় যে।
ত ফটো হয়।
একদম নেট একদম। সম্পূৰ্ণকে দি থ'ব লাগে তাৰ মাজতো কেতিয়াবা সি অলপ দিগদাৰ দিয়ে।
অ।
মানুহ থাকো কাৰণে যেনিবা চাই মেলি থাকিব লাগে আৰু চাই থাকো।
ক এই ফাৰ্ম খুলিলে মানে মানুহ লাগি ন থাকিলেোকৰ লাভ নাই বুজিছা নাই।
অঁ লাভ নাই।
যিটো ফাৰ্ম কৰাটো মোটামুটি চৈধ্য পোন্ধৰ মাহ হল ন।
উম।
এইেই কথাখিনি মানে বহুত আাইছো মানুহ যদি লাগি সময় তেতিয়া এইবোৰ ফাৰ্ম খুলি পেলাই এনেই মিছা মিছি। অ মই নষ্ট কৰি থ নিচিনাহে হয়।
হয় এই কিন্তু কোনোবা এ মাহত বৰ ধুনীয়া এটা লাভ পায় মোৰ অ শুকানে এৰি দিব বিচৰা নাই।
অ কোনোবা এটা মাহত ধুনীয়া লাভ। হয়।
অ মোৰ এই যোৱা মাহটোত ভাল হৈছে মানে আৰু।
অ অ আহ
খালি কাৰেণ্টৰ বিল অলপ আহিলে সৰহকে আহিছে এইবাৰ
কাইট বিলাক গ গৰমত বেছিকে সেইটো ফেন চেন লগাই দিব লাগে ন
অ সবাই
এইবোৰ কথা অ আহিব ধক গোটেইখিনি বস্তু ত চাই চিতি যিমানটো তই ইনভেষ্ট কৰ তেনেকেহে তই পাবি এতিয়া যদি তই লাইট যদি নজ্বলাঅ বা ফেন যদি নথলা তেতিয়াতো পোৱা খিনি উন্নতি নহব ন'ব
নহয় নহয় আৰু মহিলাই একে চ এ বহুত মৰি যা নহয় একদম বৰ বেয়া লাগে আৰু তেনেকে মই
লাগে তই যদি ধৰ আহ দহ হাজাৰ টকা ইনভেষ্ট কৰিছ তই যেনিবা পোন্ধৰ হাজাৰ টকা পালি পাঁচ হাজাৰ হে লাভ হ'ল
উম
ধ যদি বস্তুবোৰ যদি ধৰা পাঁচ হাজাৰ সহতৰ ওপৰত যদি দহ হাজাৰ যদি ইনভেষ্ট নকৰ কোনোবা এ বেমাৰ লাগে মৰি থাকিব আজৰি
অ সেইটোৱে বাকী এই কিছুমানে কি কৰিছে জানোনোই এই চৰকা চৰকাৰে যে এতিয়া চ'লাৰৰ কিবা সুবিধা এ কৰি দিছে আঁচনি এটা আনিছে সেইত বি লগাইছে মানে তটো এতিয়া ফাৰ্ম বত তটো তেতিয়াাতটো কাৰেণ্টৰ বিল টো নাহে যে মই মানে কথাতটো গম পাই আছো মোক দুজন মানে সেইটো উপায় দি আছে
অ
মই যেনিবা বস্তুটোৰ বিষয়ে বৰ এটা ভালকে এতিয়ালৈকে গম পোৱা নাই কাৰণে তো মন দিয়া নাই
অ অ
তই জান নি তহঁতৰ ফালে তেনেকুৱা কৰিছে নেকি কোনোবাই
ময় মাজতে শুনিছিলো মোৰ চিনাকি এ ঘৰ লগাইছে বাৰু চোলাটো
অ
ত হেৰি কৈছে মই জনাত তোমাল কমেট চাবচিডি এটা পায়
অ
মত আকৌ ষাঠি হোজাৰ মান টকা নিজেও ফুৰিবগে লাগে
অ নিজেও ফুৰিব লগা হয় নেকি
অ নিজে মানে মই এতিয়া ধৰ, ষাঠি হাজাৰ যদি দিব লাগে, গোটেই ষাঠি হাজাৰো দি দিব নালাগে।
অ'!
কিন্তু মানে, তোৰ এ, মাহে মাহে পাঁচশকে দহ বছৰ মানৰ কাৰণে দিব লাগে।
অ'! ঐ শুনচোন!
অ'!
মোৰ আলহী এযোৰ আহিছে। পাছত পাতিম দে!
অ' অ' অ'!
অ' গৈছো।